ৱাহ
ঘৰতে আছিলা নে
ঘৰতে আিছিলো দিয়া তুমি কত আছা
ময়ো এই ঘৰতে কিবা কৰি আছিলা নেকি
নাই নাই নাই এেনে আছ তুমি কি কৰি আছা
ময়ো এনে আছিলো পিছত এটা কথা ভাবি কিনে তোমাক বোলো সেইটো বিষয়ৰ ওপ অলপ আলোচনাই কৰো কেনে ফোন কৰিলোঁ
কোৱা কোৱা কি বিষয়ত আলোচনা কৰিব খুজিছিলা
আজি মই অলপ আমাৰ এইি ভৱিষ্যতৰ ভাৰতৰ বিষয়ে অল আলোচনা কৰিম বুলি ভাবিছিলো
আহ এইটো এটা ভাল বিষয় হয় কৱাহ কি কব খোজা
তুমিান তোমাৰ মতে কি ভৱিষ্যতে প্ৰাৰ্থন কেনেকুৱা হব বুলি ভাবা তুমি
মোৰ মতে ভৱিষ্যৰৰ আগত এতিয়াতকৈ বহুত আগবঢ়া দেহ হয় মই ভাবো যে শিক্ষা চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আৰু বহুত ভাল উন্নতি হ'ব বুলি মই ভাবো গাঁওবোৰত বেছি সুবিধা আহিব আৰু মানুহে সহজে ভাল চিকিৎসা আৰু শিক্ষা নতুন নতুন শিক্ষাও পাব আৰু মানুহ নতুন নতুন উদ্যোগ আৰম্ভ হ'ব বাঃ যুৱ যুৱতীৰ বাবে চাকৰিৰো সুযোগ বাঢ়িব বুলি মই ভাবো। কৃষকসকলে নতুন পদ্ধতিৰে খেতি কৰি লাভ কৰিব বুলি মই ভাবো। মই ভাবো আমাৰ দেশৰ ৰাস্তা ঘাট বা ৰেল বিমান আৰু ইন্টাৰনেট, ব্যৱহাৰৰ আৰু উন্নত হ'ব মানুহৰ জীৱন অলপ সহজ হয় পৰিব। বহু কম ডিজিটেল ভাৱে কৰিব পৰা যাব। কিন্তু এই সকলো হবলৈ আমি সকলোৱে নিজৰ দায়িত্ব টো পালন কৰিব লাগিব বুলি মই ভাবো। কেৱল চৰকাৰৰ ওপৰততে যে নিৰ্ভৰ কৰিলে হ'ব সেইটো নহয়। মই বিশ্বাস কৰো যে আমি একেলগে চেষ্টা কৰিলে ভাৰত বিশ্বৰ আটাইতকৈ আগৰশাৰীত দেশৰ ভিতৰত থাকিব।
হয় হয় ঠিকে কৈছা তুমি একদম।
অ্ মই মই সুধি সুধিব খুজিছিলো যে তোমাক তোমাৰ মতে উন্নত ভাৰত গঢ়িবলৈ আটাইতকৈ বেছি গুৰুত্ব কিহত দিব লাগে বুলি ভাবা?
মোৰ মতে শিক্ষাত অধিক গুৰুত্ব দিব লাগে ভাবো কিয়নো যদি আমাৰ
হাহ্
শিক্ষিত হয় তেতিয়া শিক্ষিত হোৱাৰ ফলত আমাৰ বহুতো উন্নতি হব বা শিক্ষিত নাগৰিকে দেশৰ উন্নয়নৰ বাবে সঠিক সিদ্ধান্ত এটা ল'ব পাৰিব আৰু ইয়াৰ লগতে সতত বা শৃংখলা আৰু দক্ষতাও অতি প্ৰয়োজন আৰু ভাল শিক্ষা থাকিলে এখন উন্নত উন্নত ভাৰত গঢ়ি তোলাত সম বহুতো সম্ভৱ হয় মানে আৰু বহুতো মানে ভাল এখন ভাৰত গঢ়িবলৈ মানে সক্ষম হয় বুলি ভাবো মই যদি আমি উন্নত শিক্ষা লাভ কৰে বা নৱ- প্ৰজন্ম উন্নত শিক্ষা লাভ কৰিলে আমাৰ দেশখন বহুতো মানে আগলৈ যাব আৰু আগবাঢ়ি যাব গতিকে ভাবো
অ ঠিক কথা কৈছা তুমি।
পিছে তোমাৰ মতে ভৱিষ্যতে ভাৰতত শিক্ষা ব্যৱস্থাৰ কি কি পৰিৱৰ্তন আহিব আহিব? লাগে বা আহিব পাৰে বুলি ভাবা?
মোৰ মতে আগলৈ শিক্ষা কেৱল কিতাপতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। ছাত্ৰ ছাত্ৰীৰ বাস্তৱ জীৱনৰ কামৰ লগা কথা বেছি শিকোৱা হব। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত পঢ়াৰ সুবিধা আৰু ভাল হৈ পৰিব। বাঃ ক'বা গ'লে বিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বা নতুন নতুন দক্ষতাৰ ওপৰতো গুৰুত্ব দি বাঢ়িব মানুহৰ। কেৱল নম্বৰৰ বাবে নহয় জ্ঞান আৰু দক্ষতাৰ বাবেও ছাত্ৰ ছাত্ৰীৰ মূল্যবান হৈ পৰিব মই ভাবো শিক্ষকসকলেও নতুন পদ্ধতিৰে পঢ়াব লাগে। গাঁৱৰ লৰা- ছোৱালীয়েও চহৰৰ দৰে শিক্ষা পোৱাৰ সুযোগ লাভ কৰিব লাগে। বাঃ শিক্ষাৰ জৰিয়তে বেছি মানুহ আত্মনিৰ্ভৰ হব পাৰে বুলি মই ভাবো এই এইবোৰ হলে দেশত উন্নতিৰ হব বুলি মই ভাবো আৰু
নিশ্চয়কৈ ঠিক কৈছা কৈছা তুমি।
তুমি যুৱ সমাজে দেশত উন্নয়ন কেনেকৈ সহায় কৰে বুলি ভাবা?
মই ভাবো যে তোমাৰ যুৱ সমাজে মানে দেশৰ আটাইতকৈ ডাঙৰ শক্তি বুলি শক্তি বুলি ক'লে ভুল নহ'ব কিয়নো তেওঁলোকৰ যি পৰিশ্ৰম আৰু উদ্ভাৱন আৰু সততাৰ জৰিয়তে দেশখন আগুৱাই নিব পাৰিব বুলি মই ভাবো আৰু ইয়াৰ লগত লগতে যি সমাজৰ কাম বিজ্ঞান বা উদ্যোগ আৰু খেল ধেমালিৰো অ অৱজান বহুতো আগবঢ়াই নিব আৰু তেওঁলোকৰ এ সফলতাই ভৱিষ্যতক ভাৰতক অধিক শক্তিশালী কৰি তুলিব পাৰিব বুলি মই ভাবো তুমি পিছে ভাৰতৰ বি শান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব বুলি ভাবা
মোৰ মতে আগলৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বহু দূৰ আগবাঢ়িব নতুন নতুন আৱিষ্কাৰ ওলাব আৰু বহু নতুন কাৰ্য্য যন্ত্ৰ আৰু আধুনিক প্ৰযুক্তিৰ সহায় সহজ হ'ব চিকিৎসা কৃষি শিক্ষা আৰু পৰিবহনৰ সকলো ক্ষেত্ৰতে নতুন নতুন সুবিধা আহিব
হয়
আৰু কব গ'লে মহাকশ গৱেষণাতো ভাৰত আৰু ভাল কাম কৰিব বুলি মই ভাবো অ যুৱক যুৱতীয়ে নতুন নতুন বস্তু টো উৎপাদন কৰাৰ সুযোগ পাব আৰু বিশেষকৈ ক'ব গ'লে গাঁওবোৰত ডিজিটেল সুবিধাও বাঢ়িব বুলি মই ভাবো মানুহে ঘৰত বহিয়ে বহুত চৰকাৰী আৰু বিজ্ঞানত ভাল কামত ব্যৱহাৰ কৰে কৰ তেন্তে দেশখন বহুত আগবাঢ়িব বুলি মই ভাবো আৰু মোৰ বিশ্বাস বিশ্বাস আছে যে ভৱিষ্যত ভাৰতৰ বিশ্বজুৰি আৰু উজ্বলি উঠিব
হয় হয় নিশ্চয় কয়
অ', তোমাৰ মতে ডিজিটেল ভাৰত ত ভৱিষ্যয় কেনেকুৱা হ'ব বুলি ভবা?
মোৰ মতে ডিজিটেল ভাৰতৰ ফলত সকলো চৰকাৰী সেৱা অধিক সহজ হৈ আৰু অনলাইন শিক্ষা বা বেংকিং আৰু চিকিৎসাৰ ক্ষেত্ৰতো বহুতো সুবিধা সকলে ঠাইতে উপলব্ধ হ'ব। হ'ব বুলি ভাবো আৰু গাওঁ আৰু চহৰৰ মাজত ডিজিটেল ব্যৱস্থাও বহু পৰিমামানে কমিব বুলি ভাবোঁ।
অ'
আৰু ইয়াৰ ফলত দেশখনৰ উন্নয়নৰ গতি অধিক দ্ৰুত হ'ব বুলি হ'ব বুলি ভাবো মই। পিছে তোমাৰ মতে? ভৱিষ্যতে ভাৰতৰ স্বাস্থ্য ব্যৱস্থাত কেনেকুৱা হ'ব লাগে বুলি হ হ'ব বুলি ভাবা তুমি?
মোৰ মতে আগলৈ ভাৰতৰ স্বাস্থ্য ব্যৱস্থা এতিয়াতকৈ বহুত ভাল হ'ব।
হয়।
গাঁও বা চহৰৰ দুয়োটাই উন্নত চিকিৎসা সুবিধা পাব বুলি মই ভাবোঁ। নতুন নতুন চিকিৎসা সঁজুলি আহিব বা বহু ৰোগ স কালে ধৰা পেলাব পৰা যাব। ডাক্তৰ আৰু নাৰ্চৰ সংখ্যাও বাঢ়িব। অনলাইনত ডাক্তৰৰ পৰামৰ্শ লোৱাৰ সুবিধা আৰু সহজ হৈ পৰিব বুলি মই ভাবো। দৰিদ্ৰ মানুহে কম খৰচত যাতে শিক্ষা পায় মই সেও আশা কৰো।
চৰকাৰে যদি স্বাস্থ্য খণ্ডত বেছি গুৰুত্ব দিয়ে তেন্তে মানুহৰ জীৱন আৰু সুস্থ হ'ব।
আমি নিজেই পৰিষ্কাৰ পৰিচ্ছন্নতা মানিছো। চলিবও লাগে সময়মতে স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগে। বৰ বিশ্বাস আছে আগলৈ ভাৰতৰ স্বাস্থ্য ব্যৱস্থা বিশ্বৰ ভাল ব্যৱস্থাৰ ভিতৰত পৰিব।
হয় হয় নিশ্চয়কৈ তুমি ঠিক কৈছা।
তুমি পিছে নিবনুৱা সমস্যা কমাবলৈ কি কি ব্যৱস্থা লোৱা উচিত বুলি ভবা।
মই ভাবো যে তোমাৰ চৰকাৰে নতুন নতুন উদ্যোগ আৰু আৰ্থিক কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিব লাগে বুলি ভাবো। আৰু যুৱক যুৱতী সকলে দক্ষতা বিকাশ বিকাশৰ বিশেষ প্ৰশিক্ষণ দিব লাগে বুলি মই ভাবো আৰু। তোমাৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সহায়ও আগবঢ়াব লাগে বুলি ভাবো চৰকাৰে আৰু এই ব্যৱস্থাত নিবনুৱাসকলৰ সমস্যা যথেষ্ট হ্ৰাস কৰিব পাৰিব।
হয় হয় হয় ঠিক কৈছা তুমি এইটো।
পিছে তুমি পৰিৱেশ সুৰক্ষাৰ বাবে আমি কি কি কৰিব লাগে বুলি ভবা?
আহ। মোৰ মতে পৰিৱেশ ভাল ৰাখিবলৈ প্ৰথমে আমি নিজৰ অভ্যাস সলনি কৰিব লাগে। যাতে আৱৰ্জনা নেপেলাব লাগে। আৰু প্লাষ্টিক কম ব্যৱহাৰ কৰিব লাগে। বছৰত বেছি বেছি গছ ৰোপন কৰিব লাগে ৰোপন কৰা গছ। ৰ যত্নও ল'ব লাগে এ এনেতো ৰুলে নহ'ব। নদী পুখুৰী বা অনান্য বনা অঞ্চলসমূহ ধ্বংস কৰিব নালাগে।
হয়।
পানী আৰু বিদ্য়ুতৰ অৱচয় কৰাটো বেয়া মই ভাবো কামবোৰ ডাঙৰ পৰিৱৰ্তন আনিব লাগে আমি নিজে সচেতন হলেহে আনকো বুজাব পাৰিম যদি সকলো মানুহে মিলি এই কাম বোৰ কৰে তেন্তে আগলৈ দেশখন বহুত সেউজীয়া আৰু সুন্দৰ হৈ থাকিব বুলি মই ভাবো আৰু
হয় হয় ঠিক কছা
হা পিছে তুমি ভাৰতৰ অৰ্থনীতিক কেনেকৈ অধিক শক্তিশালী হ'ব পাৰে বুলি ভাবা
নহো যে দেখি আ যি উৎপাদন আৰু উদ্্যোগৰ ওপৰত অধিক গুৰুত্ব দিব লাগে বুলি ভাবো আৰু তাৰপৰিও তোমাৰ কৃষি বা তথ্্য প্ৰযুক্তি আৰু উৎপাদন খণ্ডত উন্নয়ন কৰিব লাগে আৰু ৰপ্তানি বৃদ্ধি কৰি নতুন নতুন বজাৰ সৃষ্টি কৰিব লাগে আৰু ইয়াৰ ফলত ভাবোঁ যে মই ভাৰতৰ অৰ্থনীতি অতি শক্তিশালী হ'ব পাৰিব
অ ঠিক কৈছাল ন তো
তুমি তুমি বুছা ভৱিষ্যতৰ মহিলাসকলৰ ভূমিকা কি বুলি ভাবা
মোৰ মতে আগলৈ মহিলাসকলে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে বেছি আগবাঢ়িব এ আগবাঢ়ি আছে লাহে লাহে কিন্তু ভৱিষ্যতে আৰু বেছি আগবাঢ়িব তেতিয়াহে তেওঁলোকৰ শিক্ষা বা চিকিৎসা বিজ্ঞান খেল এনে ব্য্ৱসায় ৰাজনীতি বুলি কলে সকলো কামতে আগবাঢ়ি আহিব আগলৈ এই সংখ্যা আৰু বাঢ়িব বুলি মই ভাবো। বহু মহিলাই নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। বা আন মানুহকো চাকৰি দিব। দেশৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত তেওঁলোকে ভূমি। কা বেছি থাকিব বুলি মই ভাবোঁ। ল'ৰা ছোৱালী দুয়োকে সমান। সুযোগ দিয়া হ'ব বুলিও মই ভাবো। তেতিয়াহে দেশৰ সঁচা উন্নতি হ'ব, মহিলাসকলে আগবাঢ়িলেহে পৰিয়াল বা। সমাজ, সকলো দেশতে আগবাঢ়িব। মোৰ বিশ্বাস। ভৱিষ্যতত, ভাৰতৰ গঢ়াৰ মহিলাৰ বহুত ডাঙৰ অৱদান থাকিব বুলি।
হয়', হয়' ঠিক কৈছা তুমি, ঠিক কৈছা তুমি। ভৱিষ্যতে, মহিলাসকলে। বহুতো, সহায় কৰে সেই ক্ষেত্ৰত আমাক। আগবঢ়াই নিব বুলি মইও ভাবো।
অহ'।
পিছে তোমাৰ লগত আজি এই ভাৰ ভৱিষ্যতৰ ভাৰতৰ বিষয়ে কথা পাতি মোৰ খুবেই ভাল লাগিল।
কথা জানিলো, তোমাৰ পৰা।
মইও তোমাৰ বিষয়ে, এইটো বিষয়ত বহুতো কথা জানিলো। ত' আগলৈ আমি এনেকে, কথা পাতি যাম। ত' আজিলৈ ৰাখিছো দিয়া।
অহ', দিয়া', দিয়া', দিয়া'।
দে।